হেল্ল' শুনিছা
শুনিছা? শুনিছা নাই? হেল্ল'
হেল্ল'
শুনিছা?
শুনিছা নাই?
শুনিছোঁ শুনিছোঁ। কি কৰিছা?
উম এনে আছো। তুমি?
মই বিচনাতে পৰি গৈছ- ভাত খালা।
অ নাই নাই। তোমালোকে?
মই খালো মই খালো।
কিহেৰে
মাংস
অহ কি মাংস বা?
ব্ৰইলাৰ চাগে তুমিতো বেলেগ নোখোৱাই।
উম
প্ৰথমতে ভাত খোৱাৰ আগত সন্ধিয়া
হম
মই যে একো খোৱা যে নাছিলোঁ।
অ
সেইকাৰণে মায়ে ডিম দুটা বইল কৰি দিলে। তাৰ পিছত পকৰি বনাই দিলে তেনেকে খালো।
বা আজি পাৰ্টি এ হৈ গ'ল।
পাৰ্টি নহয় আৰু মই একো খোৱা নাছিলো কাৰণে।
সেইটো মা মম জাগি গ'ল আও।
মাই মোক গালিও পাৰিলে কালি ৰাতি মোক মানে মোক অৰ্ডাৰ কৰি খাবলৈ কৈছিলে ন। কিন্তু তানে অৰ্ডাৰেই নহলে সেইটোতো মোৰ গাত দুখ নাই। এনেকুৱা বৰ ওলাই গল খাবলৈ যদি অৰ্ডাৰে হোৱা নাই তেনে ওলাই গ'লো। ক'ত নো পাম।
অ
তাৰ পিছত আজিও আকৌ মোক গৈ খাব কৈছিলে মইতো গৈ নাখালো সেইকাৰণে মই গালি পাৰিছ-
অ
হেল্ল'
অ
খবৰ খাতি কেনে
আছো। তোমাৰ?
উম ভাল নহয়
কি হৈছে
একো হোৱা নাই।
একো হোৱা নাই আকৌ ভাল নহয়।
উম।
হে
মন চন ভাল হয়।
কিয়?
গাও ভাল নহয়।
গা ভাল নোহোৱা কাৰণে মন চন ভাল নহয় সেইকাৰণে
নহা
কি হৈছে কি?
একো হোৱা নাই।
আ তেন্তে
এনেই আৰু।
অ আৰু কোৱা? উ গৰম বন্ধৰ কেই তাৰিখে দিব তোমালোকৰ চাগে।
গৰম বন্ধ চৌবিশ তাৰিখলৈ দিব।
চৌবিশ তাৰিখে চাগে ত্ৰিশ তাৰিখ লাগে।
উম নহয় দুই দুই তাৰিখ মানলৈকে।
দুই তাৰিখ মান লাগে বেছিদিন নিদিয়ে তথাপিও হম।
আকৌ চৌবিশ তাৰিখে অহাই হব।
উ তোমালোকৰ ডিউটি ষ্টাৰ্ট হ'ব নহয় ন আকৌ। কোন কলে এইবাৰ মেডিকেলত হ'ব।
হেল চিটিত হব পাৰে নহবা পাণ্ডোত হব পাৰে
তোমাৰ কোনটোত পৰিলে ভাল হ'ব নালাগে নিচিনা লাগে
পাণ্ডত হলেই ভাল হেল চিটিত হ'লে এনেও একো কামো কৰিব নিদিয়ে। আৰু তাৰ লগতে পইচাও বহুত লয়ে পঁচিশ টকাও লয় জানা। আ পঁচিশশ তিনি হাজাৰ তেনেকে লয়
অ
বহুত দূৰ
হম
খানাপাৰাতো বহুত দূৰ আমাৰ তাপা খানাপাৰা
খানাৰপাৰা পাবগে লাগে। উ কমছে কম ত্ৰিশ চল্লিশ কিলোমিটাৰ।
সেইটোয়েতো
উম তোমালোকৰ আহোতে যাওঁতে এঘন্টাৰ ওপৰত যায়
ট্ৰেফিক পালে তিনি ঘন্টামান হৈ যায় কেতিয়াবা।
উম নাৰ্ছিং পঢ়োতে কষ্ট বহুত দেই তোমাৰ কথাবিলাকত গম পোৱা যায় যে।
আৰু হেল চিতিতটো আমাৰ পিছত নাইট ডিউটিও হ'ব।
নাইট ডিউটিও পৰে ন।
খানাপাৰাত তেন্তে কিমান দিগদাৰ ভাবাচোন।
তোমালোকৰ নৰ্মেল ডিউটি পৰিলে তাৰপা তোমালোকৰ মেণ্টেল ডিউটি পৰিলে আৰু এতিয়া
তাৰমানে এতিয়া নাইট ডিউটিত শিকাব ন কেনেকা হয়?
অলপ দিনৰ পিছত এ যোনবিলাক শিশু যে সৰু পোৱালি সিহঁতৰ ডিউটি কৰিব পাণলত
হুম
তাৰ পিছত এই যে যোনবিলাক চাৰ্জিকেল কাম সেইবিলাকৰ কাৰণে আমাক মিৰ্জাত দিছিলে কিন্তু মানে সেইটো মানে দুটা চাবজেক্ট আছে এনচন ওৱান আৰু টু। সেইকাৰণে ইটোত টুটোৰ কাৰণে। অ হেল চট দিম বুলি কৈছিলে
হুম
টাইম হলে, কিন্তু আমাক কাৰোৰে যাব মন নাই।
আহ
তোমালোকে যে নাৰ্ছিং পঢ়া -
উম
তাত তোমাৰ মেডিচিনৰ কথাও তোমালোকক পুৰা প্ৰপাৰলি শিকায়।
অ আমাক মেডিচিনৰ পৰা ধৰি লওক বেমাৰৰ পৰা ধৰি লও চব প্ৰপাৰলি শিকায়
উম তাৰমানে তোমালোক চাবলৈ গলে তোমালোক ফাৰ্মাচিষ্টো হোৱা
উম সেইটোৱেই
ফাৰ্মাচিষ্টবিলাকে যেনেকে ঔষধবিলাক কি বেমাৰত কি ঔষধ দিব লাগে সেইবিলাক জানে বেজি দ
আমি জানা প্ৰথম এতিয়াতো জিএনেম তাৰ পিছত পষ্ট বেছিক কৰিব পাৰি পষ্ট বেচিকৰ পিছত এমএছচি কৰিব পাৰি তাৰ পিছত এমএছচিও কমপ্লিট তাৰ পিছত পিএইচডি কৰিব পাৰি তুমি যদি পিএইচডি ভালকে কিবা এটা চাব্জেক্টৰ ওপৰত কৰা তেতিয়া তুমি সেই চাবজেক্ট স্পেচিয়েল হব পাৰা তেতিয়া তুমি তাৰ মানে ডক্টৰৰ লেভেলৰ হৈ যায়।
উম।
এতিয়া বেমাৰ চাবও পাৰে।
অ।
পিএইচডি কৰিলে ফিজিচিয়ান টাইপ হৈ যায়।
উম।
কিন্তু ইমান ওপৰলৈকে কোনেও নপঢ়ে গৈ আৰু।
হুম।
বেছিকে পঢ়ে আহ। পঢ়ে বেছিভাগে নপঢ়ে।
অ।
অ বা কেনেকুৱাকৈ পঢ়িবলা।
আমাৰ বাৰ মানে এতিয়া বিএছচি কৰি কমপ্লিট হৈ গ'ল ন। ডক্টৰিং কৰিবলৈ মন আছিলে কিন্তু। তাৰ মানে পাইছে যদি ভাল কলেজ দি পেলাই মানে পাছ আউ কৰিব বিচাৰে।
উম।
ভাল কলেজৰ পৰা পোৱা নাই কাৰণে নকৰে এতিয়া। মানে চিভিলিংছৰ এইবিলাক হেৰিত যাবলৈ মন তোমাৰ।
এপিএছচি, ইউপিএছচি। তেনেকুৱা ক্লিয়াৰ কৰিবলৈ মন।
আমাৰ বাও।
হুম।
ম তাই আকৌ জানো পাই এ এ পি এছ চি কাৰণে কচিং ললে। তাৰপিছত দেখোন মনে নাই। বেছিদিন কচিং নকৰিলে অনলাইনত কৰি আছো বুলি ঘৰতে থাকে।
উম।
নাজানো আও। অনলাইন কৰিব কি বুলি।
ইয়াৰ তোমাৰ তাৰ মানে যেতিয়ালৈকে ক্লিয়াৰ নকৰে তেতিয়ালৈকে,। তাৰে কচিংটো হৈ থাকিব কিন্তু এনেকুৱা ধৰণে গোটে লাইফ টাইম দিব পাৰি, তোমাৰ চব কাচ চাচলৈ পেলাই কোনো কিছুমানৰ থ্ৰী ইয়াৰ্চ কিছুমানৰ ফৰ ইয়াৰ্চ হয় নে নহয়।
অ।
তাৰমানে তিনটা এটেম চাৰিটা এটেম এনেকে কৰিব পাৰি। তোমাৰ। থাকে এতিয়া বায়ে মোক ঘৈণনা পাই পেলাই ক'লে।
উম্।
তাৰমানে এবছৰৰ কচিং নহয় যেতিয়ালৈকে মানে। কৰিব বিচাৰে তেতিয়ালৈকে কৰি থাকিব পাৰে।
তাৰমানে আৰু পইচা দিব লাগিব নে কিমান খিনি পইচাতে।
নাই নাই ষাঠি হাজাৰ টকাতে চফ শিকাব। তোমাক যেতিয়ালৈকে তাৰ মানে পঢ়িবলে মন তেতিয়ালকে পঢ়াই থাকিব। ত্ৰিছশাৰ টকা দে।
হয়। মোক সেইবিলাক কথা নকয় তোমাক অলপ ভাল পায় তোমাক কথাবিলাক কয় সুধিলে,।
উম্।
মোক সুধিলে মোক গালিহে পাৰিব পাৰিব।
হয়।
মোৰ এইবিলাক কথা সুধি নাথাকিবি বোলে।
অ।
ক্ ক
আচলতে ভাত আমাৰ মানে তোমাৰ এইখিনি মাছ মাংস বহুত হৈ গল,
উম্
তোমাৰ বতৰো গৰম সেইকাৰণে থুল মূল এতিয়া বনাই মেলি থৈছে আৰু তোমাৰ আলু গুটি পিটিকা।
উম্
তোমাৰ কুন্দুলি ভাজি।
উম্
তেনেকে উ নিৰামিষাও।
অ
একো মাছ মাংস সেইবিলাক নাই। আচলতে গৰমত অকমান বাচি খাবও লাগে,
সেইটোৱে গৰমত যে লাউ, তিয়হঁ সেইবিলাক খাব লাগে। সেইবিলাক জাতীয় চব্জি।
তৰমুচ চৰমুচ পালে সেয়াও খাব লাগে চেচা কৰি ৰাখে। কিন্তু আজিকালি চব খাদ্যতে মিক্স তোমাৰ সাৰ মাৰে। চবতে হাৰ মাৰে তোমাৰ
মই জানো গুৱাহাটীত থাকিলে গুৱাহাটীত থাকিলে মই পানী দি, কোৱা হয়।
উম্।
আহিলে মই পানী খোৱা নহয় আৰু
তোমাৰ চাগে ইয়াত আহি এইবাৰ একদম অশান্তি লাগি গৈছে ন পুৰা
অটো আৰু জানাই মোৰ কি হৈ আছে
উম তাকে ছত্ৰিশ ডিগ্ৰী মাৰিছে আজি
উমণকিন্তু এটা কথা আক এতিয়া ৰাতি যে মই ধনীৰ সন্ধিয়া গা ধুই ললো। কিন্তু এতিয়া বহুত চেঁচা।
অ
কালিও মোৰ একে আধা আজিলৈকে মোৰ অলপ ঠাণ্ডা লাগি গৈছে কিন্তু আমাৰ তাত আকৌ গুৱাহাটিত মোৰ আকৌ ৰাতি আকৌ আধা ৰাতি উঠি মই তোমাক কওঁ মনত ভাল আছিলে খিৰকি খুলি লৈ বহি থাকো
থাকে
ইয়াত যেনিবা দিনত গৰম যদিও ৰাতি সেঁচা
হম
তোমালোকৰ ঘৰত কেনেকুৱা
আমাৰ ঘৰতটো একদম ৰাতিও গৰম বহুত গৰম আমাৰ তাৰ মানে মেইনকে তোমাৰ আমাৰ এই ৰা পোৰা চাইডত হৈ গ'ল যে চাৰলাইনযুক্ত যেতিয়া ৰাস্তা বনাই দিলে গোটেই গছ গছনিবিলাক কাটি দিয়া নাই জানো
অ
আমাৰ ওচৰত গছ গছনি নাই বতাহ বুলিবলে একো নাই সেইকাৰণে মানে আমাৰ এইফালে গৰমটো বেছি থাকেই আৰু পঢাহেঁতেন আমি তেনেকুৱা জেগালে গুচি গ'লো হেঁতেন
উম আমাৰ মাটি বাৰী ঢেৰ আছে
আমাৰও ঢেৰ আছে আমাৰ খালি য'ত য'ত আছে আমাৰ গছ গছ গছনি নাই
আমাৰ ধেৰ মানে আমাৰ যোনখিনি জেগা বহি আছো সেইখিনি জেগাৰ কথাই কৈছো। তাৰ মানে দি মানে হেৰিটো বেছি বুলি কৈছো মানে। বহল-চহল হই পেলাই, অ দীঘল-বহল।